অ, কি কৰিছা?
এ - এনেই আছো ৰ'বা তুমি?
সেই মইও এনেই আছো মানে এই অলপ আগতে আগতে মানে তোমাৰ এই পুথি পুথি ভৰালৰ পৰা আহিলো ৰবা অলপ পুথি ভৰাল গৈছিলো আজি।
অ, কি কোৱা পুথিভঁৰাললৈ গৈছিলা নেকি? ভালে দিয়া - ভালে দিয়া এইবিলাক পুথিভঁৰাললৈ যাব লাগে আজিকালিটো কিতাপ পৰাৰ নিয়ম চিয়মত নোহোৱা হৈছে মানুহৰ মোবাইলতে সকলোবোৰ পঢ়ে বা মোবাইলতে সকলোবোৰ চাই বাকী পিছে কি পুথিভৰালে গৈ তুমি ৰাজহুৱা পুথিভৰাল নে, তোমাৰ এনে কলেজ বা এনে আৰু থাকে যে সেইবিলাক পঢ়িবই গৈছিলা।
নাই - নাই মই ৰাজহুৱা পুথিভঁৰাললৈ গৈছিলো। আহ ৰাজহুৱা পুথি মানে তোমাৰ এই আজি এমাহ মান হ'ল ৰ'বা মানে পুথিভঁৰালত যোৱা মানে এটা অভ্যাস মানে গঢ় লৈ তুলিছো মানে যিহেতু মানে মোবাইল য়ে দিনটোত টিপা যায় মানে অভাৱত টাইমসমূহ মানে নষ্ট হয় ত' সেইকাৰণে ভাবিলো যিখিনি আজৰি সময় পাওঁ সেইখিনি সময় মানে পুথিভঁৰাললত গৈ পেলাই অলপ মানে। নিজক মানে নিজৰ ওপৰত যদি সময়খিনি আমি বহু জ্ঞান আহৰণ কৰি বুলি ভাবি পেললে তাকে গলো আৰু অলপ যাবলৈ আৰম্ভ কৰিছো।
অ', অ', হয় হয়। সেইটো নহয় অ নোহোৱা নহয় বাৰু, মানে পুথিভঁৰালৈ যাব লাগে মানে আমাৰ যিবিলাক কাম আছে সেই কাম বিলাক কৰিব লাগে বাৰু বাকী পিছে পুথিভঁৰালৈ যে যোৱা তুমি পিছে এনে কি- কি- কি কিতাপ পঢ়িছা এতিয়ালৈ মানে এনে মানে বহুত কিতাপ থাক ত পুথি ভঁৰালত তো। বৰ্তমানলৈ তুমি কি কিতাপ পঢ়ি আছা তুমি কি কিতাপ পঢ়ি বেছি ভাল পা কোৱাচোন অলপ।
মই তোমাৰ যিবোৰ কিতাপ তোমাৰ মই প্ৰথম কথা যি মহৎ লোকৰ জীৱনী সেইবোৰ পঢ়ি মই বহুত ভাল পাও আৰু দ্বিতীয়তে তোমাৰ মই ভাল পাও এই যিবোৰ কিতাপে মানে আমাৰ তোমাৰ জীৱনতটো উন্নত কৰাত সহায় কৰে যেনেকে এতিয়া মই তোমাৰ এখন কিতাপ পঢ়ি আছো। সেইখনৰ নাম হৈছে তোমাৰ এটমিক হেবিট বুলি। সেইখন তোমাৰ আহ আহ যি যি যিজন মানে লেখকে লিখিছে তেওঁ উল্লেখ কৰিছে তাতে যে আমি মানে সৰু - সৰু কিছুমান মানে কাম কৰি পেলাই কেনেকে জীৱনটোক মানে আমি উন্নত কৰিব পাৰো। আমি জীৱনটোক ধৰা এদিনতো উন্নত কৰিব নোৱাৰো আমি জীৱনটোক উন্নত কৰিবলৈ হলে আমি সৰু সৰু কিছুমান মানে কিছুমান কাৰ্য কৰিব লাগিব যিটোৰ দ্বাৰা আমি জীৱনটোক উন্নত কৰিব পাৰিম সেইখিনিয়ে মানে বস্তুখিনি বহলাই মানে, সেইখন কিতাপত লিখা আছে। সেই কিতাপখন প পঢ়াৰ পিছত মানে মই বহুখিনি লাভৱান হৈছো মানে মই বহুখিনি কথা জানিছো যে মই মোৰ জীৱনটোক। কেনেকে সলনি কৰিব পাৰিম মানে ত' যিকোনো বস্তু এটা তাতে মানে উল্লেখ কৰা হৈছে যে, আমি এদিনতে মানুহটোক নিজকে সলনি কৰিব নোৱাৰো আমি যদি নিজকে ভাল কৰিব লাগে বা নিজকে যদি সলনি কৰিব লাগে তেতিয়াহলে আমি। কেনেকে মানে তোমাৰ আমাৰ একৈশ দিন মান সময় লাগে তাতে আমি সদায়। যিকোনো মানে সৰু সৰু কাম বোৰ ধৰা সোনকালে উঠা। তাৰ পিছত সোনকালে উঠি নিজৰ কাম কৰা সেইবোৰ কৰিবলে কেনেকে কৰিব লাগে সেইবোৰ মানে শিকায়। আৰু তাতে মানে সেইটো মানে ব্যৱহাৰ পিছত পৰা মই তোমাৰ মোবাইল চ মোবাইল চব অলপ। কম চোৱা হৈছো মানে তোমাৰ যিবোৰ সামাজিক মাধ্যম সেইবোৰো মানে কম ব্যৱহাৰ কৰা হৈছো। অলপ মানে সেইটো মানে এ সেই কিতাপখনে মোক মোক যেন প্ৰভাৱ পেলাইছে তাৰে মানে অলপ গ'ম পাইছো আৰু মানে এই প্ৰভাৱ পেলাইছে বুলি
হয় হয় একেবাৰে ঠিক কৈছে দিয়া মানে। যিটো তোমাৰ অ মানে আমাৰ পুথিভৰাললৈ গুৰুত্ব বা তোমাৰ আমাৰ লাইব্ৰেৰী যিটো আছে। সেই এ মানে লাইব্ৰেৰী যিটো গুৰুত্ব সেটো মানে অতিশয় মানে মানে সেই দিয়া আৰু কাৰণ তুমি নিজে কৈছা তুমি এতিয়া মোবাইল চাই আছা বোলে মোবাইল চাই। কমকে চোৱা আৰু মানে আগতে চাইছিলা বেছিকে ত' সেই সেইটোও বহুত সমস্যা। ধৰি এই যিটো আজিকালি ল'ৰা ছোৱালীৰ যিটো মোবাইল চোৱৰ যিটো। সৰুৰে পৰা অভ্যাস। এই মুহূৰ্তৰ পৰা অভ্যাসটো যিমানে তোমাৰ আমি কমাব পাৰো সিমানে তোমাৰ ধৰি লোৱা আমি যিমানে আৰু সেইটো কমাব ল'ৰা ছোৱালী যিটো নিয়ম সেই নিয়মটো পালন কৰে কিতাপ পঢ়িব লাগে যিটো অ। যিটো তোমাৰ অ কি বুলি কয় এইটো অভ্যাসে অভ্যয়াসটো গঢ় নুঠে এইটো। ভবিষ্যতে তেওঁলোকে নো কি পঢ়িব আৰু বাকী পিছে। বাকী যে এই যি লাইব্ৰেৰীৰ গুৰুত্ব বা এই যি পুথিভঁৰালৰ গুৰুত্ব সেই গুৰুত্বটো আমাৰ কাৰণত দৈনন্দিন জীৱনতো প্ৰয়োজনীয় কাৰণ তুমি যেনেকৈ কলা যে তুমি মোবাইল চোৱা এতিয়া অভ্যসটো কমিছে। ত' সেনেকে যে ময়ো তোমাৰ মোবাইল মই বেছিকে চাব ৰিল ছিল চাওঁ যদি মই তোমাৰ বাৰু সেনেকে অ পুথিভঁৰালত যাই কিনে কিতাপ চিতাপ পঢ়িব লাগো তেতিয়া মোবাইলতটো মোৰো যিটো কি বুলি কোৱা হয়। তোমাৰ সেইটো স্কণ টাইম স্কিন টাইমটো কমি গল লগতে মোৰ চকুৰ যিটো। চকুৰ যিটো পাৱাৰ আছে এই চকুৰ পোহৰো তোমাৰ বা আগ ভালদৰে আহিব আৰু বা যেতিয়া অলপ চলপ যাব পাৰে দিয়াচোন কাৰণ যিহেতু মোবাইল চৱাই বহুত চাই আৰু বাকী তোমাৰ মই যে পুথিভঁৰাললৈ গুৰুত্ব কলো বাকী তুমি কি ক ভাবা বা তুমি কি কবাই পুঠি ভঁৰালৰ গুৰুত্ব আছে যিহেতু মই কলোৱেই তোমাৰ পুথিভঁৰালৰ গুৰুত্ব ছাত্ৰ ছাত্ৰ জীৱন কিমান গুৰুত্বপূৰ্ণ এজন ছাত্ৰ ছাত্ৰীক জ্ঞানী গুণি কৰিবলৈ বা এজন মানে নতুন নতুন যিবিলাক জ্ঞান আছে সেই জ্ঞানবোৰ আহৰণ কৰিবলৈ কিমান প্ৰয়োজনীয় পুথিভঁৰাল বা কিমান এটা গুৰুত্বপূৰ্ণ মানে অংশ হিচাপে কাম কৰে আৰু আমাৰ জীৱনত ত' মই ভাবো যে তুমিও বা সকলোবোৰে যাতে এই পুথিভঁৰালৰ যিটো নিয়ম বা নিয়ম যিবিলাক কানুন সেইবিলাক মানে অ পৰিচালনা কৰে আৰু জানাই তুমি পুথিভঁৰালত এটা শান্ত পৰিৱেশ লাগে বা পুথিভঁৰালৰ যিবিলাক কিতাপ আছে সেই কিতাপবোৰো বহুত বিভিন্ন ধৰণৰ উপন্যাস বা তোমাৰ অ মহৎ লোকৰ বাণী হওক কিছুমানৰ কবিতা হওক কিছুমান বাতৰি পঢ়ে বা কিছুমানে ধৰি লোৱা কিছুমান এই যিবিলা পাঠ্যপুথিৰে কিতাপ সেইবিলাক পঢ়ে ত সেনেকুৱা ধৰণৰ যিবিলাক, অ যিবিলাক প্ৰথা থাকে ন সেইবিলাক। কথা যেতিয়া বা তুমি শুনিবা বা সেইবিলাক যেতিয়া তুমি, দেখিবা বা সেইবিলাক নতুন নতুন ছাত্ৰ ছাত্ৰীসকলে কৰা দেখিবা তেতিয়া আৰু বেছি ভাল লাগে দিয়াচোন। বাকী তোমাৰ খিনি কোৱাচোন তোমাৰ মতা মত কোৱা তোমাৰ মতে পুথিভৰালৰ গুৰুত্ব কিয় বেছি। কিয় আমি পুথি ভঁৰালক গুৰুত্ব দিব লাগে।
চোৱা পুথিভঁৰালত গুৰুত্বৰ কথা যদি ক'বলৈ যাওঁ আজি আজি হৈছে আজিকালি হৈছে তোমাৰ। প্ৰযুক্তি আৰু ডিজিটেলৰ যুগ এতিয়া তোমাৰ আমি সকলো তথ্য আমি তোমাৰ মোবাইল ফোনতে পাওঁ, ত মোবাইল ফোনতে পোৱাৰ লগে লগে, মানে তোমাৰ মানুহে মানে পুথিভঁৰাল যোৱা আগত, কমাই দিছে হয়তো আগতে ধৰা মানুহে যদি। অ মানে যি আগতে ধৰা যিবোৰ মানুহৰ যদি। মানুহ যদি। সময় থাকে সময় যদি থাকে তেওঁলোকে সেই সময় অভাবত নষ্ট নকৰি মানে তেওঁলোকে হয়তো, কিতাপ এখন পঢ়ে বা কিতাপৰ পৰা মানে তোমাৰ জ্ঞান আহৰণ কৰে হয়তো উপন্যাস পঢ়িব গল্প পঢ়িব। বা তোমাৰ বিভিন্ন ধৰণৰ কবিতাৰ পুথিও পঢ়ে বহুতে, কিন্তু তুমি এতিয়া চাবা এতিয়া সেইটো নোহোৱা হৈছে এতিয়া তোমাৰ এতিয়া যদি মানুহে, সময় যদি পাই এ মানে সময় যদি পাই তেওঁলোকৰ যদি খালি সময় থাকে তেওঁলোকে, কে মোবাইল চলাই তুমি যিহেতু কলাই মোবাইল চলাই মানে তেওঁলোকে হয়তো ৰিল স্ক্ৰল কৰিব তেওঁলোকে সামাজিক মাধ্যম যেনে, ইনষ্টাগ্ৰাম ফেচবুক সেইবোৰ চাব ত সেইবোৰ চাই পেলাই তেওঁলোকে দিনটো অ মানে অতিবাহিত কৰে। ত সেইবোৰ চাই ললে মানে এতিয়া ইয়াৰে এটা সমস্যা হল কি। আমি যদি মোবাইলটো তোমাৰ ইনষ্টাগ্ৰাম বা ফেচবুক এইবোৰ চলাও ত এইবোৰৰ, যিসকলে এই এই এইবোৰ এপ বনাইছে তেওঁলোকে, এইটো বনাইছেই এনেকে যেন যাতে মানুহে মানুহে মানে গোটেই দিন মানে, এইটো এপটোতে থাকক তেওঁলোকে সেইটো উদ্দেশ্যয়ৰে এই এপ বনাইছে আৰু তেওঁলোকে সফলো কাৰণ মই নিজে দেখিছো মই নিজেও যেতিয়া। চলাবলৈ লও মানে কি কেতিয়া সময় পাৰ হৈ যায় মানে মই ধৰিবই নোৱাৰো। তই মই ভাবো এই বস্তুটোৰ, এই বস্তুটোতে আহে পুথিভঁৰালৰ গুৰুত্ব যে আমি, ধৰা যদি ঘৰত যদি আমি ধৰা, মানে পঢ়িব নোৱাৰো এখন কিতাপ বা আমাৰ ধৰা কিতাপৰ যদি অভাৱ। বা আমাৰ ধৰা কিতাপখন মানে কিনিবলৈ পইচাও যদি নাই আমি, পুথিভঁললৈ যাব পাৰো যিহেতু বিভিন্ন ধৰণৰ পুথিভঁৰাল আছে ৰাজহুৱা পুথিঁভৰাল আছে কলেজৰ পুথিভঁৰাল আছে। ত ৰাজহুৱা পুথি পুথি ভঁৰালত আমি যদি যাওঁ। তাতে গ'লে দেখা পোৱা যায় যে সকলো লোকে মানে। যিসকল কিতাপ প্ৰেমী লোক যিসকলে কিতাপ পঢ়ি ভাল পায় তেওঁলোক সকলোৱে মানে পঢ়ি থাকে তাতে। হাই হোুল্লা নোহোৱাকে কোনেও সকলোৱে নিজৰ কামত ব্যস্ত থাকে ত সেই, বস্তুটোৱে মানে এটা ধৰ্নাত্মক চিন্তা মনত আনে যে অ মই পঢ়িব লাগে বা, সকলোৱে কিবা এটা শিকি আছে ত মই কিবা এটা শিকিব লাগে জ্ঞান আহৰণ কৰিব লাগে। ত তুমি যেতিয়া যাবা গ'লে তোমাৰ তুমি নিজৰ মোবাইলটো। নিজে নিজে বন্ধ কৰি কিতাপত যেতিয়া মানে মনোযুগ দি পঢ়া হয় তে সেই কিতাপখন, যিখিনি জ্ঞান আছে সেইখিনি আমি অতি মানে ভালদৰে মানে আমি সেইখিনি, আহ মানে আহৰণ কৰিব পাৰো মানে আয়ত্ব কৰিব পাৰো যিখিনি জ্ঞান আছে। কিন্তু আমি যদি মোবাইলত সেই একেটা বস্তু যদি আমি মোবাইলত শিব যাওঁ মোবাইলত তোমাৰ আজিকালি। বিভিন্ন ধৰণৰ তোমাৰ অন্যয় মনস্ক হোৱা বস্তু থাকে মই যিহেতু কলো সামাজিক, তুমি মোবাইলত কিবা এটা বস্তু পঢ়ি আছা কিন্তু যদি। আহ তোমাৰ কিবা এটা নটিফিকেশ্যন আহি গল ধৰা তুমি সামাজিক মাধ্যমটো খুলি পেলাই বহি গলা। তেতিয়া তুমি গমেই নাপালা যে তোমাৰ। দৰকাৰী কামটো কৰিব বাকী থাকিলে তুমি সেইটো পাহৰিয়ে যাবা তুমি মনোৰঞ্জনত লাগি গলা। কিন্তু পুথিভঁৰাল সেইটো নহয় কি যিহেতু আমি পুথিভঁৰাল গলে আমি মবাইল টো বন্ধ কৰি পেলাই কিতাপখন অকল পঢ়ো। ত গতিকে আমাৰ সকলো মানে ধ্যান আমাৰ সেই কিতাপখনৰ ওপৰত থাকে ত তাত থকা যিখিনি জ্ঞান সেইখিনি মানে আমি মানে আয়ত্বক ভালকে আয়ত্ব কৰিব পাৰো আৰু সেইকাৰণে পুথিভঁৰালৰ গুৰুত্ব বেছি। আৰু মানে ইণ্টাৰনেটতকে মই ভাবো যিখন কিতাপ আছে কিতাপ মানে ধৰি পেলা যিটো পঢ়াৰ মানে আম আমেজ মানে সেইটো মানে তোমাৰ মোবাইলত পঢ়াত নাই। তুমি কি ভাবা যে আজিৰ এই ডিজিটেল যুগত বাৰত পুথিভঁৰালৰ মানে অলপ ব্যৱহাৰ আগতকে কমি গৈছে নেকি?
অ হয় হয় মানে এই যিটো তুমি ক'লা ন আমাৰ যিটো নতুন প্ৰজন্ম আছে। সেই নতুন প্ৰজন্মটোৱে মানে কিতাপ যিটো পঢ়াৰ যিটো গুৰুত্ব সেই গুৰুত্বটো মানে এতিয়াও লোকে মানে একো নাভাবে আৰু মানে এইয়া - কিবা আৰু তেওঁলোকে ভাবে যে এই কিনো এইবিলাক আৰু সেইবিলাক সেনেকুৱা ভাবে কিন্তু সেইটো নহয় ন আমি কিতাপ আমি মোবাইল চোৱাৰ লগতে আমি কিতাপৰ কিতাপৰ যিটো গুৰুত্ব ঐ বা সৰি লোৱা সাধাৰণ কি- কিতাপেই হওক বা সেই কিতাপ হওক পঢ়িব লাগিব। তোমাৰ কিতাপ নপঢ়াকে তুমি ন তুমি জি বি চি বিলাক আমাৰ কথা বা বতৰা সেইবিলাক কৰিব টেন কৰিব নোৱাৰিব ন। ত সেইবিলাকে আৰু বাকী পিছে তোমাৰ কি বুলি কয় আমাৰ যিটো তোমাৰ এই নতুন প্ৰজন্মই যেনেকে তোমাৰ এই যিটো ৰিল বা শৰ্চ হওক বা অন্যান্য যিবিলাক ডিজিটেল মাধ্যম আছে তাৰ পৰাও কিন্তু বহুত খিনি মানে অ আসক্তি যিটো কয় আৰু আসক্তি হৈছে আৰু। আৰু তোমাৰ কি বুলি কয় সেইটো তেওঁলোকে ধৰি লোৱা আহ কি বুলি কয় এইটো তোমাৰ এই যিটো কি বুলি কয় আমাৰ যিটো পঢ়াৰ প্ৰতি যিটো তেওঁলোকৰ গুৰুত্ব বা পঢ়াৰ প্ৰতি যিটো তেওঁলোকৰ অ মনোযোগ সেই মনোযোগ টো দিনক দিনে আৰু কম পিছলৈ মানে ভৱিষ্যতত তোমাৰ যিবি ব্যক্তি আছে জ্ঞানি ব্যক্তিৰ অভাৱ হ'ব আৰু সেই সেই ক্ষেত্ৰতে তোমাৰ সমাজ এখন বা তোমাৰ এখন ৰাজ্যখনৰ যিটো অ তোমাৰ শিক্ষিত লোকৰ অ অভাৱ শিক্ষিত লোকৰ অভাৱ হ'ব আৰু তোমাৰ মই ভাবো আৰু মোবাইলতো পঢ়িব পাৰি দিয়াছ কাৰণ মবাইলেতো আজিকালি ডিজিটেল লাইভ বেৰী ওলাইছে ডিজিটেল তোমাৰ য'ত তোমাৰ ই বুক হক ইমেইল সেইবিলাক ত আজিকালি বহুত দেখিবলৈ পাবা। ত সেইবিলাকে বহুত খিনি সহায় কৰে দিয়াচোন। বাকী কিনো কব আৰু পুথিভঁৰাল কথা বাকী হব দিয়া নহ'লে আজি আজিলৈ থৈছো আৰু পিছত কেতিয়াবা কথা পাতিম দিয়া।
তাকে তাকে মোৰো আজি তোমাৰ লোক কথা পাতি বহুত ভাল লাগিল বহুখিনি শি- থাকিলো আৰু তাকে আৰু দিয়া হ'ব দিয়া তেন্তে।
অ দিয়া দিয়া।